উম
কি কৰি আছ?
এ এনেই আছিলো। বৰষুণ দিয়া আছে ৰ। সেই বৰষুণ অ বাৰণ্ডাতে বহি আছো সেইকাৰণে।
মও গ'লো ওপৰৰ ৰুমত অলপ বহুংগে বলো এ এচা কনি যি পৰিলে আকৌ তললে গুচি আহিলো।
উম
খিৰিকী কি খন খুলোতে।
উম যি বিজুলি মাইছে বাহিৰত।
অ চাহ পানী খালি
নাই চা পানী নাই খোৱা।
উম এ মই মেগী অকমানকে বনাই পেলাই খালো ৰ
উম
কালি আকৌ হেৰি পাৰ এটা আছিলে পাৰটোকে মাৰি আৰু মাৰি মানে হেৰি এ একনীয়া বুলি কয় যে মানে অকল এটা জন্ম পায় বা তিন টা জন্ম পালে। এটা মানে মানে পাৰটো মানে জন্ম পায় জোৰা বান্ধিয়ে আহে ন।
জন্ম পাই যোৰাবনি আহে?
অ। মানে এযোৰ পাৰ দুটা কণী পাৰে এবাৰত। মতাও মাইকী। কেইটাই হয় মানে, এযোৰ এযোৰকে কণীৰ পৰা মানে পেটৰ পৰা হৈয়ে আহেই। ততে কিছুমানে চাৰিটাও কণী পায় ভাল পাৰ হলে। কিছুমানে তিনটা। এ কিছুমানে আকৌ এটাহে পায় সেই এটা হোৱাটো সেইটো মাইকী হৈ যায় বোলে একনীয়া হৈ যায় মানে এককনীয়া বুলি কয় আৰু অকল সৰিয়টোকে।
উম। সেই মানে সেই একনীয়াটো মানে মাইকী হয় আৱ।
মাইকী মটা বুলি কথা নাই আহ আৰু
উম হয় আৱ কিবা এটা। উম উম।
তাই এনেকুৱা এটা আছিলে মায়েও কলে অকলশৰীয়া এইটো উৰি যাব অ দুটাই হয় প্ৰায় অ কেতিয়াবাহে এটা নহলে কেতিয়াবা তিন- টা হয় আৰু সেই তাৰপিছত সে মানে এতিয়া ডাঙৰ হোৱা পিছতো সিহঁতে মতা হলেও মাইকী বিচাৰি গুচি যাব বা মাইকী হলেও মতা বিচাৰি গুচি যাব
অহ। সেইটোৱে।
কলে মানে মানুহ বিচাৰিছিল বেছি চিবলৈও নাই নাপালে যিহেতু মই খাওঁ বোলো দিয়া বুলি কলো এই আমাৰ বা গম পাইছচোন হেৰি বুলি গাতলেথা হে তা প্ৰেচাৰটো অকন ল' তাকে বোলো বা সেইকাৰণে মাৰি কৰি বাচি কৰি মায়ে মাৰি দিলে আৰু বাছি কৰিলো পুৰি কৰি হেৰি কৰিলো কাটি গুটি বনালো মই অমিতা দি বনালো অকমান। দিলো খালে এ প্ৰেচাৰটো নলও যে সেটো সমত হয় আৰু প্ৰেছাৰ হাই ল'।
অ এইতো সেইটো সময়ত থাকেই হবই হে বস্তু খিনি ভাল ভাল খালেই হ'ল আৰু এতিয়া চব বস্তু মানে চিডিল হৈ থাকে
সেইটোৱয়ে আৰু এ পাঁচ মাহত সোমাইছে এতিয়া দিলে।
উম কৈছে পঞ্চমী পাতিম বুলি আগষ্ট বৰ্তমানত।
পঞ্চমীত আগষ্টত নাপাতে নহয়। এতিয়া পাঁচ মাহ হৈছে এতিয়া পা থাকিব লাগিব।
অ আগষ্টৰ ফাৰ্ষ্টত নহলে জুলাই লাষ্টত বুলি কৈছিলে কিবা এটা।
সেইটো হেৰি চাগে, এইটো এ সপ্তমী মান পাতে যে। সাতমহীয়া
মই পঞ্চমী বুলিয়ে জানো আকৌ সপ্তমীও পাতে। সপ
সপ্তমী বুলি মই কৈছো মানে সাতমহীয়াও পাতে মানে সাতমহীয়া নমহীয়া পাতে নাজানো আৰু সেইটো মই
মানে পঞ্চমী এটা পা পাতে তাৰ পিছত আকৌ সপ্তমী পাতে নহলে নৱমী পাতে।
উম সেইটোৱে গম নাপাও বাৰু।
উম
হে তাকে দে দিছে এতিয়া হেৰিটো নৱেম্বৰৰ লাষ্টৰ পৰা ডিচেম্বৰৰ ফাৰ্ষ্টৰ মাজতে দিছে।
এনেই পঞ্চমীতো হেৰিয়ে পাতে ন মাক বেকৰ ঘৰে পাতিব লাগে নিজ
অ পঞ্চমৃতটো পঞ্চামৃত হয় পঞ্চমত নহয় পঞ্চামৃত। পঞ্চমিটো ইয়াৰ মানে মাক বাপেকৰ ঘৰতে পাতে
উম আৰু পোৱালি হোৱাৰ পিছত যে অন্নপ্ৰসন পাতে সেইটো নিজৰ ম বাপেকৰ ঘৰত পাতে ন লৰাৰ ঘৰত
অনপ্ৰসন্ন কতো কথা নাজানো নহয় এতিয়া মই
উম। কিন্তু আমাৰ মানে হেৰিৰ হওঁতে। এ আমাৰ বাহতৰ হওঁতে আৰু বৰ্তা ছোৱালী কেইজনীৰ যে। অহ। নে সিহঁতৰ কিন্তু ইয়াতে পাতিছে দেই। কিন্তু সমনা বা আছে নহয়
কিন্তু পঞ্চামভৃতত মানে মাকে হেৰি মানে পঞ্চমমৃতত হেৰি কৰে আৰু মামাইকে খুৱাই বুলি শুনিছো আৰু।
অ মামায়কে খুৱায়।
উম বৰ বিশেষ সি কথা এতিয়া অ সেইটোৱে বৰ বিশেষ কি কথা ময়ো ভালকে নাজানো আৰু
উম
সে
অন্নপুষুনো মোমায়কেই খুৱায়
অ সেই অন্ন প্ৰসন্ন কথাই কৈছো মই। অন্নপ্ৰসন্ন মামায়কে খুৱায়। তাৰ বাকী পঞ্চমমৃ। তো মানে পাঁচবিধ অমৃত থকা বুলি কয় আৰু মানে ফল ফলহা গাখীৰ চাক খীৰ চব মিলাই কৰি তেনেকে খুৱায়।
উম।
সেয়াই আৰু। তাকে এতিয়া দেটৰ আগতে হয় নে পাছতে হয় কি জানিবি এতিয়া হয়
আহ সেইটোৱে।
মইতো কম নৰ্মেল নালাগে কৰাবলৈ বোলো। চিজাৰিঙে কৰাওক নেকি?
অ মানে নৰ্মেল আজিকালি এইটো মানুহে পাৰিলেও নকৰে।
সেইটোয়ে। এ পাৰিলেও নকৰে মানে কি মই। আজিও মানে এটা কথা মই নিজে ভাবিছো হা মোৰ। ফালৰ পৰা ভাবিছো। মানে চা আগৰ দিনত যে এই যে। হেৰিতটো ল'ৰা ছোৱালীৰ ভিতৰত কোনো কাৰোবাৰ এটা মানে মাক আৰু লৰা ল'ৰা ছোৱালীৰ ভিতৰত এটাক বচাবলৈ কয়। বোলে- মানে বাট কেঁচুৱাতটো লাগে নে নহলে মাকক লাগে দুইটাৰ ভিতৰত এটাকে বচাব। যেনেকে যে কয়-
আহ
সেইটোতো মানে নৰ্মেল ডেলিভাৰীতহে কয়। কিন্তু যেতিয়াবা মানে চিজাৰিং হোৱা হৈছে। তেতিয়াৰ পৰাতো এইটো এইটো কথাটো নুশুনা হৈছো দেচোন সত্য তও ক।
উম।
মানে যেতিয়া মানুহৰ নৰ্মেল ডেলিভাৰি
আগতেতো এইটো বহুত নৰ্মলে আছিলে নহ চবে ত নৰ্মেলে কয় মানে আগৰ দিনৰ মানুহ বিলাকৰ। যোনটো মানে সহন সেই ক্ষমতাটো আছিলে সেইটো আমাতকে বহুত ভাল আছিল। তে হয়
সেইটো আগৰ দিনৰো মানুহে যেনেকে আছিলে ন যেনেকে কোচ মানে বহুত হেৰি আছিল। ছিল ন কি বুলি কয় যে এক্টিভ আছিল ন।
সেইটোয়ে এই আকৌ এইটো কৰি থাকে যে চক্কি পিছা বুলি যে কয় যে এনেকে ঘূৰাব লাগে। গোটেই মানে মানুহৰ বডি টো এক্সাৰচাইজ হৈ থাকে ব্যায়াম হৈ থাকে যে। কাৰণ ভাল আছিলে আগতে।
আমাৰ মাৰ এই কথা কৈছো, এতিয়া আমাৰ মাৰ বোলে মানে অ আমাৰ ডাঙৰ বা জে। মানে অহা কালিৰে জন্ম পাব মুঠত আজি মানে বুলিব তাই মানে সেই পাঁচ তাৰিখে জন্ম ন। তাৰ তাৰ পাঁচ তাৰিখে জন্ম হ'ব মাৰ চাৰি তাৰিখত দিনাখন- পাৰহ বিচাৰি ঘূৰি ফুৰিছে গোটেই পথাৰত। আমি- পাৰিম নে আমি এসপ্তাহৰ আগৰ পৰাই বিচনাত কৰিম যেন
সেইটোৱে মইতো এতিয়া অকমান সময় যদি মানে দিনত যদি শুই দিওঁ আকৌ যদি পাতি চাতি পাৰি পেলাই পকাই চাকাই অকন সময়ে শুই দিওঁ। মোৰ গোটেই আজিয়ে শুইছিলো মোৰ গোটেই মানে পিঠি বিষ স এতিয়া এতিয়াই অৱস্থা চা। মানে কি হয় আমি মানে এনি টাইম পঢ় ই থাকো যে শুই বহি থাকো একো নকৰো যে তেনেকুৱা।
উম আগৰ দিনৰ মানুহে সেইটোয়ে ন ওলাই যায় শাক-চাক চি- ছিগি আনে নিজেয়াকে বনাই খায়। আজিকালি আৰু সেনেকুৱা ৰেডিমেড মানে সেনেকা শাক পাচলি পাবলৈও টান।
আচ্ছা আজিকালি এইটো পৰঠাও পাই আছে ৰেডিমেড, খালি পুহি পেলাই খা আৰু তই।
তাকেইতো আমাৰ দেউতাই আনিছিলে সিদিনা কৈছিলো নেকি চব গুৱাহাটীৰ পৰা আনিছিল যে অ। বৰ ভাল লাগে কিন্তু দে খাই কিনো আৰু ভাল লাগিলেওতো নহব ন।
এ মই সেইদিনাখন তই যে কৈছিলো জাগিৰদত পাই বুলি মই সোমাম বুলি ভাবিছিলো। কিন্তু আকৌ আমাৰ মানে মমোখিনি দেৰি হৈ যাব যে সেইকাৰণে নকলো আৰু কথাটো।
সেইটোয়ে আৰু
উম
সেইটোৱে কবলে বিচাৰিছো মানে সেইটোয়ে আগৰ দিনত যেতিয়া মানুহৰ সেইটো নৰ্মেল ডেলিভাৰী কৰিলে হয়তো কেঁচুৱা নহলে মাকো পছোৱা মানে বহুত মানে কয় যে ক্ৰিটিকেল চিটুৱেচন হৈ যায় ন কিন্তু আজিকালি সেইটো চিটুৱেশচন যেতিয়া পা চিচেকচন কৰা হৈছে চিজাৰিন তেতিয়াৰ পৰাতো এইবিলাকতো মানে প্ৰব্লেম শুনা পোৱা যোৱা নাই ন মানুহৰ। ডাইৰেক্ট এনেষ্টাচিয়া দিব আৰু তেনেকে অকল মানে মানুহৰ যদি মানে
কিন্তু এনে আছিয় হেৰিতটো থাকেই দেই বহুত হেৰিলৈকে বহুত দিনলৈকে থাকে প্ৰভাৱ।
সেইটো সেইটো প্ৰভাৱটো এনে চাচিয়া কি হয় যোনটোত তোক অনুভৱ কৰাৱটোহে বন্ধ কৰায়। সেইটো প্ৰভাৱ নাথাকে এনে এ চাচিয় লোৱাৰ পিছত তই এটা পেট কাটো হয়। পেটটো কটাৰ পাছত ল'ৰা ছোৱালীতোক গাখীৰ দিয়াৰ সময়ত যেতিয়া কোজা হৈ হৈ থকা যায় ন সেইটো সময়ত। পেটটো যদি চিলনি খুলি যায় সেইটো ভয়তে মানুহে কোজা হৈ হৈ থাকে। কোজা হৈ থাকোতে থাকোতে ককালত বিষখন হয় এতিয়া আমি মোবাইলে যদি বহি পেলাই মোবাইলটোত তলত থৈ পেলাই চাই থাকো কোজা হৈ থাকো নে নাথাকো আমাৰ তেতিয়া পেট চেত মানে পিঠি চিঠি গা চা কঁকাল চকাল বিষাই নে নিবিষাই।
উম
সেইটোৱে তেতিয়াতো সেইটো চিটুৱেশ্যনতটো মানুহৰ পেটটো কাটা হৈ থাকে। গাদা হৈ থকা অৱস্থাতো এনেকে থাকিলেতো আৰু বেছি বিষাবই কঁকালটো। সেইকাৰণে উঠোতে বহুতে বিষা বই সেইটোৱে আৰু কথাটো। অইন কথা নহয় আৰু। এনে চাকে বহুতে ভাবে কিন্তু মই বহুত মানে এনেকে ৰিচাৰ্চ কৰিছো বহুত ডক্তৰকো মানে মই চাই আহিছোঁ। মবাইলতো হওক ডক্তৰক সুধিছো তেতিয়া গম পাইছো এনেচাচিয়াৰ হেৰি নাথাকে সেইটোৱে মানুহে মানে নাথাকে নাথাকে সেইটোৱে কলো নো কি। এতিয়াও আমি যদি একেৰাহে যদি এতিয়া ল'ৰা ছোৱালী এটাক জন্ম পোৱা কেঁচুৱা এটাকতো গাখীৰ দিয়ে থাকিব লাগিব সদায়।
অ দিয়ে থাকে বোলে সিহঁতক তো এনেও ছমাহলৈকে একো খোৱাব নোৱাৰি ন মাকৰ গাখীৰৰ বাহিৰে।
দিনটোত এবাৰ বোলে খুৱাইছ সেইটোওতো নহয়
উম
হয় নে নহয় দিনটোতো ছয় সাত বাৰ ছয় সাত আঠ ন দহ বাৰতকে ওপৰ খোৱাব লাগিব ত সেনেকে তই ভাবচোন তই এতিয়া নহলেও যদি তই যদি মোবাইলটো সেনেকে ল'ৰা ছোৱালী গাখীৰ খোৱাৰ নিচিনা তই বহি ললি আসন পাতি বহিলৈ মোবাইলটো কোচত থৈ পেলাই তই চাই থাকিবি চুন।
উম
ত দিনটো যদি সেনেকে চাওঁ তাৰ পিছত টো ক ককাল বিষাব নে নিবিষায় সেইটোৱে কথাটো বুজি পালি তাতো মানুহৰ পেটতটো কাটা হৈ থাকে সেইটো কাৰণে অকনমান মানে হৈ যায় আৰু মানুহৰ বুজি-
উম উম
সেইটোয়ে এই মই মানে এইটোয়ে বুজিছো মানুহ আগতে পুৱতি জ্বৰ হয় যে হয় যে ল'ৰা ছোৱালী পোৱাৰ পাছত এইবিলাকতোৱেই। এতিয়া আজিকালি শুনা নাযায় ন চিজাইং কৰা পিছত আৰু মানুহে এতিয়া আগৰ মানুহে কয় যে আমাৰ আমাৰ দিনত আমি এনেকে নৰ্মেল কৰিলো এনেকে শাক চবজি খাই আমি বোলে বেলেগলৈ ভাত বনাই থৈ পোৱালি পাইছো সেনেকে সেনেকে কয় হয় কিছুমান আগৰ দিনৰ মানুহে। কিন্তু চা আগৰ দিনৰ কথাও বেলেগ আছিলে এতিয়া কথাও বেলেগ আছে। আগৰ দিনৰ মানুহে বিচনী মাৰি মাৰি থাকে ফেন এচি নাছিলে। গেছ নাছি- পাই ঘৰতে চব থাকে বা বুটলি আনে সেইটোয়ে মানে সেইকাৰণে আগৰ দিনৰ লগত এতিয়া ৰিজাই লাভ নাই।
সেইটোৱে কথাটো। মানুহে আকৌ কয় আমি তেনেকে কৰিলো, তাইহে নোৱাহে। কিন্তু বুজি পাব লাগে ন যে আগৰ দিনত আপোনালোকে যেনেকে আছিলে সেইটো জীৱনশৈলীত আমি নাই। এতিয়া ত আমাৰ আমাৰটো কিছুমানে নুশুৱে। থাকিব। আপোনালোকে বুজি পাব লাগিব। আমাৰ এখেতেও কয় যে অ আমাৰ এখেতেও কয় মানে যে যদি হয় তেতিয়া মানে চি চেকচেক চ, চি চেকচনটো কৰাই মানে ভাল হ'ব বুলি।
উম আমাৰ এখেতেআকৌ নৰমাৰি কৰাৰ কথাইে মোক মানে মকে হেৰিকে নকয় মাজে মাজে মানে মোক মানে হেৰি কৰি থাকে আৰু কিনো কও মানে শুনিবলৈ কাৰণে জানিবলৈ কাৰণে মোক কৈ থাকে আ নৰ্মেল কৰিবি দেই বোলে ল'ৰা ছোৱালী হলে বোলে এনেক তেনে কে কৈ থাকে আৰু শুকাই থাকে মই বোলো নাই দেই বোলো মই নোৱাৰো বাৰু তাৰ পিছত কওঁ আৰু বাৰু দেচোন বাৰু পৰিস্থিতি সেইটো সময়ত কি হয় হয়।
অ সেইটোয়ে যদি বহুত একে ভাল হেল্ডি থাকো তেনেহলে পাৰিব।
অ সেইটোৱে উম সেইটো পৰিস্থি টিতিৰ লগত কথা দিম যে আগতয়াকে মই ক'বও নোৱাৰো নৰ্মেল কৰিম বুলি বা মই ক'বও নোৱাৰো জাৰম বুলি কাৰণ এই আমাৰ লগৰ যে জেচ বিৰ তাইটো নৰ্মেল কৰিম বুলি আছিল ন তাইক ঘৰ মানুহে নৰৰ্মেল কৰিব দিছিলে পিছত তাই বহুত ঘন্টা কষ্ট পাইছে ন তাৰ পিছত বহুত কান্দিছে চিঞৰি বাষৈ তাৰ পিছত বোলে ক চিজাৰিং কৰাবলৈ কাৰণে পিছ তাই নিজে ৰিকুৱেষ্ট কৰোতে মই নোৱাৰো মই চিজাৰেনট কৰিম তেনেকে বহুত কান্দোতেহে ঘৰৰ মানুহ আহছে বোলে গিৰিয়েক তনো কেনেকুৱা বুজিবও লাগে।
বুজিব লাগে ন বা তাই ইমান সৰু বুজি সেতটো অকনো বুজিবই লাগিছিলে বান দাঙৰ নহয় দেচোন বাইশ বছৰ মান হে। এতিয়া এটা যিহেতু প্ৰথম সন্তান সেইটো অ।